হেল্ল'?
অ' আপুনি শুনিছেনে নাই?
মই এতিয়া শুনিছো দিয়া, অথনি কি হ'ল জানো নাই শুনা।
অ' নাই শুনা, আছো এনেই।
হি আছা?
আপুনি কি কৰি আছে?
ব্যৱসায় ঠিকে চলিছে নে? ব্যৱসায় ঠিকে চলিছে নে? নাই চলিছে ন। উম, উম, উম। মই এয়া কামতে লাগি অ' বনালো।
উম।
কি খালা?
এ, খালো ভাত খাই আহিলো, চাহ খালো। কিহেৰে বনালে ভাত?
অ'। গৰমত একো খাব মন ভালো কণী ভাজি, গৰমত একো খাব
উম।
খাব মন নাযায় যে।
উম।
নেমু দিছোঁ আৰু, কলডিলৰ ভাত আজি এ, জনালে
উম, অৰ্ডাৰ চৰ্ডাৰ পাইছা ন' কাপোৰত? কাপোৰৰ অৰ্ডাৰ পাইছা চাগে।
পাইছোঁ পাইছোঁ।
অ'।
পাওঁ দে।
হাৰ্মদাৰি।
হা?
হে বৰ ধুনীয়া।
হেল্ল, কা ডেকা, অ' হেয়া অলপ চলপ, ক'ত আছে? প্ৰথম আৰম্ভণি আৰু।
উম, উম, ভাল হৈছে, ভাল হৈছে। পাইছোঁ ভাবিম গৈ তোমাক। কাপোৰ কাপি দিয়া।
অকেন।
হেইকাৰণে মই দিম।
দিলেও দিব পাৰে, অ'। উ, নিজে আপুনিও দিব পাৰে মইও দিব পাৰোঁ, নিজৰ লগত কথা আৰু তেতিয়া ৰেটটো বেলেগ বেলেগ হয় আৰু।
ব্লাউজৰ হেইৰিটো ধুনীয়া হৈছে দেই। ফিটিংটো, ব্লাউজৰ ফিটিঙো ভাল হৈছে তোমাৰ।
হুম।
মই পালে বাৰু তোমাকে দিম দেই।
অ' দিব দিব।
তাছত দুপৰীয়া কি খোৱা? টিফিন চিফিন আনানে?
টিফি আনো অ'। আজি অনা নাই বাৰু। কিবা খাব যাব লাগিব। উম।
ৰাতিটো ওলাই আহা
আৰু কি বুলি ক উম, হয়। কি কম বুলি এ, কি বুলি কই, কি বনালে বুলি কলে, কলডিল। উম্, ভালেই গ'লে খোৱা।
তাই নহয়।
এটা,
ভালেই বোলো খোৱা, আইৰনৰ কাৰণে। উম্, মাংস চাংস দি খালেও ভাল। লো পেছাৰৰ কাৰণে। কল দিলে। মুৰ্গী মাংস বা পাৰ মাংসয়ে, পাৰ মাংসটো খাব নালাগে বাৰু হাইপেছাৰৰ কাৰণে বেয়া যে।
উম্ উম্।
চিকেন দি খাব পাৰে। ভাল লো পেছাৰৰ কাৰণে
কলদিল চিকেন দি বনাব পাৰি ন।
পইচা ডাউন হৈ গৈছে, পাৰি। উ ল' প্ৰেচাৰ যাৰ থাকে, প্ৰেচাৰ ডাউন যাৰ থাকে। তাৰ কাৰণে কল দিলে চিকেনে খালে বহুত ভাল।
অ',
ভাল লাগে ভাল লাগে।
মই বনাই পোৱা নাই। উম্, বনাব লাগিব ৰ'বা।
অ',
নহ'লে নাখায় নহয়। ভাজি কৰি দিলে। তেনেকে বনাই খুৱাব লাগিব লৰাক। সেয়েহে -
উম্, হম্। উ
তোমাৰ কাষ্টমাৰ আহিছে চাগে।
অ', আহিছে।
অ', নেমু, মোৰ নেমু। আছিলে লাগিব নেকি? নাযাও, নেমু অলপ ছিগিলোঁ, বাগানৰ পৰা। বোলো এই গোন্ধটো পৰিছে।
উম্,
নেমু তোমাক লৈ যাম কি ওলালে, অলপ চিগা হ'ল।
অ', লৈ আহিবি।
বাগানৰ পৰা।
উম্, উম্।
পকি। পকিছে আৰু।
অ', এতিয়া পকিব আৰু। উম্, এতিয়া বোলো পকিবই ন।
পকিব অ', কিন্তু কেঁচাটো খাই ভাল লাগে ন। দাইলত দি গোন্ধটো। লাগে পটাছ কৰিবলৈহে ভাল আৰু। অলপ দিম তুমি আচাৰ কৰিবা।
উম্, এ গৰম বন্ধ দিলনে নাই।
ব প্ৰাইভেট যে, নিদিব নেকি গৰম বন্ধ। ভালো দিয়া নিদিলে। অ', পিছলৈ।
কেইদিনমান দিব চাগে। বহুত বেছি গৰম হৈ যাব লাগে। উম্। কৰিব কৰিব, যাওঁ যাওঁ মাৰিব।
নিদিলেও ভাল দিয়া, অশান্তিহে লাগে ঘৰত থাকিলে। হেৰি পলিক শ্বিলংজোৱা হেৰি পাইছোঁ, ফটো পাইছোঁ।
উম্, সেইয়াই গৰমত। এ গৰম বন্ধৰ দিলে ভাল, ভাল জেগাতো যাব পাৰিব ফুৰিবলৈ, ফুৰিবলৈ।
যাবা নহ'লে
ক কলে ন আ নাই উম দেওবাৰ চেওবাৰ মিলাই উম, উম
আকৌ ঘুৰি আহিম।
উম,
বতৰ বতৰটো আকৌ ক'লা হৈ আহিছেচোন।
অ', বৰষুণ পৰিব চাগে দে।
উম, উম পৰিব নেকি কোলা হৈ আহিছে।
অ শাওণ মাহলে'লে যাব লাগিব স
অ', অ'।
অ
এপাক আহিবাচোন বুজিছা।
ত
উম মহেশ ধামলৈও যাম বুলি ভাবিছো কি হয়। অ', যাবা লাগিব।
আমাক ভাল লাগে।
মই তাৰ মানে এদিন যাম। শাওন মাহলে ভাবিছোঁ। কি হয় ওলাব হলে।
উম।
ক
এই আৰু উম।
অ', ওঠৰ তাৰিখ মান
ওঠৰ তাৰিখে শাওন সোমাব হ'বলা।
অ', অ', ওঠৰ তাৰিখ সোমাব ওঠৰ দুই তাৰিখ হেল্ল'। হেল্ল' হেল্ল'।